ত
আহ
ফোনটো কাটি দিলো ৰ ফোন এটা আহিছিল
অ সেইকাৰণে ভাবিলো মইাবলো কি হল হথাত
অ এই মুনোবাই ফোন কৰিছিল ৰ
কি কলা মুনো বাই
এ বোলো ভাত চাত হল ন নাই সুধিল খালো ন নাই সুধিল
অহ
মই বোলো ভাতছহে আৰু দাদাৰ লগত কথা পাতি আছো বুলি কলো
সান্দে খালা ঘৰত
নাই খোৱাই নাই বোলে ভিনদৈ যায়ে পোৱা নাই
গুণো কি কৰিছ বোলে
সি এনে মোবাইল চাই আছিল বোলে পঢ়ি আছিল অলপ আগতে এতিয়া মোবাইল চাবা ধচিবলে ভাত খোৱাৰ আগে আগে অলপ মোবাইল চাই বলে
অ পঢ় পাতি কৰিলহি
অ গধূলিবলৈ যাই ফালাই পঢ়িল ইাৰ পৰা যাই
অ
পঢ়ি উঠি ইতিয়া বোলে মোবাইলটো লৈছি বোলে ভাত খাব না ভাত খাই খাই মোবাইল নাচাব
অ
সেইকাৰণে মোবাইল চাই আছে এতিয়া ভাত খাই মানে পঢ়া হ'ল আৰু ভাত খাবহি
অ অ ই তাৰ মানে ভাত ভাত খাই খাই মানে পুৰা মানে মোবাইল চাব।
উম মোবাইল চাব এতিয়া ভাতনাখাই নহ'লি ভাত নাযায় না পেটত।
উম অ পঢ়া পাতি বা কল্লাক না নাই।
পঢ়িছি বোলে এতিয়া এৰ
উম উম।
অ'
আজি ইয়াতে সেই জেঠীমাথেৰ ঘৰত গেছিলো মই।
অ'
তাৰ পিছত জেঠি মাথেৰ ঘৰত যোৱাতে গে'লো হেনথত তাতে চবৰে খবৰ চবৰ ললোঁ।
ঠিকে আছে দে।
তাৰপিছত যায় কেনে তহঁতৰ অ তহঁতৰ কথা সুধিল তহঁতৰ দেখোন বহুত দিন হল বোলে যোৱা নাই। তাৰপিছত বহুত দিন হ'ল বোলে যোৱা নাই তাৰপিছত মাৰো বোলে খবৰ খাতি নাই ফোন চোন বোলে কৰা নাই।
অ'
তাকে ক'লাক আৰু যি বহুত দিন হ'ল ফোন চন ফোন চন কৰা নাই। জেঠিমাও বোলে ডিউটিত যাই থাকে। অ জেঠীমাও বোলে ডিউটিত যাই থাকে।
অ'
এই ৰঙিয়ীয়া জেঠী মাথেৰ কথা কৈছি।
অ গম পাইছো দে ক।
অ তাৰ পিছত ডিউটি যাই থাকে বোলে তাৰপিছত তহন্ততে বোলে বহুত দিন খবৰ চবৰ লোৱা নাই এই তাকে আৰু। মোক কিবা- কিবি কলা কৈ কিনে বোলে জেঠাৰৰ বোলে বেমাৰ।
আহ, কি হৈ হৈছে বা?
এ' কিবা বোলে বেমাৰ বোলে ক বোলে বেমাৰ হৈ আছে প্ৰেছাৰৰ বেমাৰ। তাৰে পিছত আকৌ এইফালে আপাহঁতে স্কুলৰ বোলে গৰম বন্ধ দিব, গৰম বন্ধ দিলে ত ক'ত বা ফুৰিবা যায় বোলে গমেই নাপায়।
অ' এতিয়া কথা কবা লাগিছিল।
অ' নাই কৈছিলো মই এতে অহাৰ কথা। তাৰ মানে জেঠাই বেমাৰ যদি বেমাৰ ভাল পায় তেতিয়াহ'লে আহিব আৰু যদি বেমাৰ ভাল নাপায় তেতিয়াহ'লে নাহে
অঁ।
অ তাৰে পিছত আপিৰ বোলে তাতে যি কচিং যি কৰি আছিল তাকে নাই শেষ- শেষ ঘনাই এতিয়া বোলে ঘৰত গেছি গলে কেইদিনমানৰ কাৰণে ছুটি লৈ কেনে।
অঁ অঁ।
বোলে ঘৰতে বোলে পঢ়ি আছে বোলে, লেপটপটো খুলি কিনে এ পঢ়িয়ে থাকে।
অঁ।
আহিব বোলে ইয়াতে কৈছি আহ - আহিম বুলি।
অ' ঠিকে আছে দে আহক দে।
অ সান্দ ঘুৰিছিল বোলে এ জি ফুৰাতে সেইদিনা আমাৰ খুডৰা - খুড় এতে দেখোন ইতে দেখোন কামাখ্যা মন্দিৰত আছিল।
অ' আহি গৈছ ৰ মই ফটো দেখা পাইছো।
অ' কামাখ্যা মন্দিৰত আছিল গোটেইকেইটা আছিল আইতাতো আছিল বোলে এটা আহিম বুলি কৈছিল দেখোন নাহিল। কেতিয়াবা।
নাহিল দেখোন, মাক সেইদিনা ফোন কৰিছিল ফোন কৰোতে মায়ে কলা কামাখ্যা মন্দিৰত আহিছিলা দেখোন, নাহিলা দেখোন। আমাৰ ঘৰত। কৈছে অ' নাই মায়ে উঠবা নোৱাৰে না ইমান পাহাৰ। খোজ কাঢ়বা নোৱাৰে, সেইটো কাৰণে বোলে লৈ নাহিল।
উম।
মায়ে কৈছে ঘৰলৈ কি গাড়ী আহে।
আহ।
লৈ আহিবা পাৰিলে হয়, ইমান বুঢ়া আহিচি আহিবা ইচ্ছা কৰিছিল না। যাওঁতে, পূজাত যাওঁতে।
আহ।
অ' মায়ে সেনেকে কওঁতে, কৈছে কি বোলে নাই উঠবা নোৱাৰে কাৰণে নি লৈয়ে নেগিলো সেনেকে কৈছে। তাৰে পিছত মায়ে কৈছে কামাখ্যা মন্দিৰত পাৰছি ইয়াতেও পাৰলাক হয়।
উম।
গৈছি তাৰ পাছত আৰু নাই, যোৱাই নহল দিয়ক। সেনেকে কৈছি।
নাই আহিবা পাৰিল হয়। কাৰণ আহি কেনে এনে একদিন বা দুদিন আহি কেনে গুচি গেলাক হয়।
অঁ।
তাতে এৰেলেকি ফুৰি গেছি এইখিনিত।
আহ।
আৰু এইখিনি লৈকে আহিলে কি কি গেলা হয়, পুটুককে আহি কিনে গুচি যাবা পাৰিল হয়।
পাৰিল হয়, ইচ্ছা নকৰিলে আৰু আমিনো কি জোৰ কৰি আনিম আনিবা পাৰিম না।
উম। সেনতৰ বা বাইদেউহাত বা আচিনা নাই ইয়াতে ডাঙৰ বাইদেউহাত
অ ডাঙৰ বাইদেউ আহিছিল তে হেৰিত মন্দিৰত।
অ আপিতো বা স্কুল বা দিলাক না নাই?
দিছি বোলে এ ক্লাছ ওৱান না টু পাইছি এইবাৰ।
ক্লাছ ওৱান না টু পাইছি নেকি ডাঙৰে হ'ল দেখোন আপিটো, সেইদিনাখন বৰোস সৰু আছিলে।
অহ ভিডিঅ' চিডিঅ' বনাই থাকিলে দেখিব পাও অহ।
ভিডিঅ চিডিঅ বনাই থাক নেকি?
হেল্ল'
হেল্ল' বোলো ভিডিঅ' চিডিঅ' বনাই থাকে।
অ ভিডিঅ' চিডিঅ' বনাই থাকে।
অহ।
উম।
ঠিকেই আছে দে।
তোৰ চাউণ্ডটো ভালকে নাহে দেখোন ফাঁচি ফুচি আহে।
অ কি আছিল, এতিয়া শুনা পাইছা?
অহ পাইছো দে, ক?
অ এহঁতৰ বা সৰু সতে বা আহে ন নাহে বা এতে কামত সৰু আজিকালি ইয়াতে এতে আ আহে না নাহে কামত গুৱাহাটীত?
অ আহে আহে বোলে, উ।
তাৰপিছত ঘৰত আহা যোৱা কৰে না নাই এতে থাকে।
ঘৰত আহা যোৱা কৰে বোলে।
অ মানে আনে এৰে পৰা ডাইৰেক্ট গাড়ীত যায়?
অ বাছত যায়। বাছ আছে বোলে ডাইৰেক ইয়াৰ পৰা।
অ। এতিয়া পৰা ডাইৰেক্ট বাছত যায়, এইফালে ৰাতিপুৱা সেই বাছতে আহে চাগে।
অ বাছতে আহে বোলে, ৰাতিপুৱা ছয়টা মানতে আহে। চ ছয়টা চাৰে পাঁচটা ছয়টাতে আহে বোলে। ঘৰৰ পৰা ওলে।
অহ। ঠিকেইে আছে দিয়া। আৰু সিদিনা দেখোন মাই কলাকে ফোন ফোন মা বুলি এইবাৰ বোলে আহিব বোলে, কেইদিনমান পিছত।
অ আহিম কৈছিল আমতি চোৱাৰ পিছত, কি বা কৰে
তাকেতো, আমতি চোৱা দেখোন গেলেই দেখোন, ইতাক লৈকে আহাই নাই ইমান দিন হৈ গ'ল।
অ অহাই নাই দেখোন। কি বা কৰে আহে না নাহে বা।
এই দুদিন পিছত চাগে ভেজাল বুলিয়ে ক'ব পায়। অ হব ফেচালা
তাকেইতো সেনেকাই হ'ব।
অহ। ক'ব চাগে, অ বৌ ভেজাল নৰি আহিবা।
উম। সেনেকে ক'ব। অহ, অহ।
অও, হ'ব দেচোন বহুত ভেজাল ও কিন্তু এনত না।
ভেজাল আছে বহুত।
উম। ভেজাল ভেজাল নকমে।
শাল চাল বোই থাকে না, তিনটাই বোৱে এ বাইদেউ সৰু বাইদেউ নাহিলি কামত সৰু বাইদেউ বোয়ে, খুৰাও বোৱে, খুৰীমায়ও বোৱে কাপোৰ।
অ এনতে শালো বোয়ে না?
শাল বোৱে ঘৰত। দুখান তিনি খান, তিনি খান মান শাল আছে ঘৰতে।
বাহ
উম পাটৰ কাপোৰ পাটৰ কাপোৰ আ মুগা কাপোৰ বুৱেনা
অ আৰু এইফালে খোৱাৰ কামত যায় না নাযায় না ইহঁতে ঘৰতে হালে বোই থাকে
অ যায় হাজিৰা কৰিবও যায় আৰু এইও বোৱে
অহ
প্ৰায়ভাগ খুুৰী মায় বৈ থাকে দিনে ৰাতি
অহ
ঘৰৰ ভিতৰতে তিনি খান চাৰি খন মান একেবাৰে হেৰি লগাইছে কাপোৰৰ সেই অ ঘৰৰ ভিতৰতে শাল পাতি লৈছি চাৰিখন মান
অ
মুগাৰ কাপোৰ লগাই মুগাৰ
বোলো ঠিকেই আছে দিয়া তেতিয়া হলি সানেহান সুবিধা এতিয়া সুবিধা পালে আহিবা পাৰে এতিয়া আৰু সুবিধা নহলে আৰু ভেজাল চেজাল নৰে না
উম আৰু ভাড়া ঘৰত থাকে এৰি আহিবও নোৱৰে আৰু বহুত বোলে বান্দৰ গোতে কাপোৰ চাপোৰ বেয়া কৰি পেলাই বোলে লগোৱা কাপো কাপোৰ বিলাক
হয় নেকি অ তেতিয়াহ'লে বান্দৰ বান্দৰ উলাই যেতিয়া হ'লে সেই ভেজাল ডাঙৰে
অ
উম ভেজাল হলি এতিয়া নলবও পাৰে দে
তাকেত
উম কাৰণ ইনকে ভেজাল চেজাল হৈ থাকলি বহুত দিগদাৰ খৰখানে বি হা শুমিয়েনো কৰ'বাত যদি সেকে যাম বুলি ভাবো আৰু যাব পাৰিম না
গোটেই কেইটা আহবাৰ নৰেও না ঘৰটো এৰি ফেললে আৰু তাতে আৰু ভাড়া ঘৰ বেৰাৰ ঘৰ না সিহতৰো
অ বা সৰু এনকে কামৰ পৰা যায় কেনে তাতে ঘৰত ঘৰত যাবা পাৰে যদি খুৰা খুৰিমা আহ
অ আপিতো আৰু আগলাই থাকিব না সিহঁতৰ সেইকাৰণে নাহে আৰু লাগে আইবা নৰে মানে যিহ কাপি চলি এটা
উম
উম উম উম
ৰচোন
অ এনেকে নহব এনেকে নহব
অ গম পাইছো অ এই ধন খুৰা তোৰ খুড়ীমাই ফোণ মাছিল
অ
মানে কৈছিল নেকি কালি ফোন কৰা কথা
অ কৈছিল চাগে দে খুুৰাৰ কেইজানি মোবাইল চোবাইল বেয়া হৈছে সেইকাৰণে খুুৰীমাৰ মোবাইল দিয়ে ফোন কৰিছে
অ হ'বা পাৰে
ম নাম্বাৰতটো নাই না সেইকাৰণে তইত তাতে ফোন কৰিছিল চাগে
অ সেইকাৰণে তাকে দেখোন খুড়ী মাৰ দেখোন ফোন আইছি।
আইভাও পাৰে চাগে এহাতে।
অ হ'বা পাৰে এই ফোন কৰবা লাগব ৰ অলপমান দেৰিকে ফোন মাৰিম।
অ' মানে কি বিয়াৰ পিছত মাতাও হ নাই না আমি সিহঁতক।
অ' অলপমান দেৰিকে ফোন ফোন মাৰি চাবা লাগব।
অ' ৰখি নাজাবি কবি গোটেই কথা ভালকে।
অ নহয় মানে কি এ মই ভাবছিলো আমাৰ ওচৰৰ যি জেঠিমা যি আছে।
অ'
জেঠিমাটো কাবাক মানে মোৰ নাম লৈ লৈ কিনে মাতি আছিল মই বোলো মোকে মাতি আছিল নেকি তাকে চালো।
অ',
মই ভাবছো মোকে মাতি আছে নেকি মানে একে একে নাম নাম চেম মানে মোৰ নিচিনাই নেকি। এ মই থাকা তাতে ওচৰতে থাকে।
অ' কাবাক বেলেগক মাতি আছে চাগে। একে নাম থাকে।
অ আলহি চালহি আইছি চাগে সেংকে একে চেমটু চেম নাম সেইকাৰণে মই ভাবছো মোকে মাতি থাকা বুলি ভাবছিলো।
অ',
সেইকাৰণে।
উম দে দে হ'ব দে ভাত চাত খাও ৰ তইও খা।
দে
দে অ